অ' হেল্ল', হয়।
আপুনি শুনা পাইছেনে? হয়, নমস্কাৰ আপোনাক।
হয়, নমস্কাৰ।
হয়।
উম।
অ' আপোনাৰ তাতে মই এ, এ। প্ৰকৃতিৰ ওপৰত দুৰাষাৰ মান জানিবলৈ ইচ্ছা আছিল, আ আপুনি সময় আছেনে?
হয়, সময় আছে জনাব পাৰিম নিশ্চয়। এতিয়া আমি প্ৰকৃতি প্ৰকৃতি বুলি ক'লে মানে, আমাৰ মনত এটা সুন্দৰ দৃশ্য, অ' মনত আহে বা আমি জানো যে প্ৰ কৃতিয়ে প্ৰাৰ্চীনিক বহু সুন্দৰ আৰু প্ৰকৃতিখন।
হয়, হয়, হয়।
তাতে গছ-গছনি, পানী, নদী বা জীৱ-জন্তু বা চব মানে আমি যিটো নেকি এ ফাৱাৰ, পাৱাৰো ন বা মানে থাকে। এটা এটা যে প্ৰকৃতিৰ সম্পদ বুলি কোৱা যায়, যেনেহেন আমাৰ গছ-গছনি, পাহাৰ, নদী দী আৰু ন। আৰু প্ৰকৃতিৰ পৰা আমি, আমি যিটো নেকি জীয়াই থকা আহ যিটো নেকি আহ উশাহ লওঁ, সেই উশাহ লোৱাৰ যিটো নেকি অক্সিজেন গেছ, সেই অক্সিজেন গেছ টো আমি, প্ৰকৃতিৰ পৰাই পোৱা যায় আৰু ন।
হয়।
হয়, যেনেহেন আমি আহ আমাৰ যিটো নেকি এ ভাত খোৱা চাউল বা ধান সেইটো আমি কৰ' পৰা পাও? সেইটো আমি প্ৰকৃতিৰ পৰা পাও। বা আমি খোৱা পানী সেই পানীটো আমি প্ৰকৃতিৰ পোৱা পৰাই পাওঁ হয়নে?
উম হুম হয়।
উম! হয়, ঠিক তেনেদৰে আমি পিন্ধা কাপোৰ বা থাকা লোৱা খোৱা সেইবিলাক মানে চব প্ৰকৃতিৰ পৰাই পোৱা যায় আৰু ন?
হয়।
এতিয়া আমি যিটো নেকি আহ প্ৰকৃতিৰ পৰা ব্যৱসায় কৰিব পাৰো বা আন কিবা কিবি কৰিব পাৰোঁ, যেনেহেন আমি প্ৰকৃতিত পোৱা গছ গছনি বা বাঁহ সেই বাঁহেৰে আমি এই ঘৰ বনাব পাৰো। মানে সেই বাঁহো মানে প্ৰকৃতিৰ পৰা পোৱা যায়। ঠিক তেনেদৰে আমি প্ৰ প্ৰকৃতিৰ পৰা বহু মূল্য বস্তু পাওঁ বা, প্ৰকৃতি লৈ আমি বি আ ব্যৱসায়ত আহ যিটো নেকি মানে ব্যৱহাৰ কৰিব পাৰো, ব্যৱসায় কৰি কিনে আমাৰ ঘৰ বিলাক চলাব পাৰো বা অ অনাৰে, উম ঠিক তেনেদৰে আৰু আ তে যেনেহেন হয়। যেনেহেন শিল, বালি, চিমেণ্ট সেইবিলাকো মানে প্ৰকৃতিৰ পৰা পোৱা যায়।
হয়।
আৰু হয় আৰু তাৰে তাৰে ভিতৰতে আমাৰ প্ৰকৃতিত বহুত ধুনীয়া ধুনীয়া ফুল বহুত মানে বেলেগ বেলেগ ৰং ৰঙৰ ৰং বিৰংগৰ মানে ফুল পোৱা যায়, বা ফল মূল যেনেহেন আপেল, আংগুৰ, কল আদি মানে আহ এনেকুৱা ফল মূল আৰু ফুল সেইবিলাক মানে পোৱা যায় আৰু। সেইবিলাক মানে প্ৰকৃতিৰ প্ৰকৃতিৰে এটা এটা আহ' সুন্দৰ দৃশ্য বা এটা এটা সম্পদ বুলি কম আমি কব পাৰিম আৰু ন।
উম হুম।
হয় অঁ ঠিক তেনেদৰে আমি যিটো নেকি গছ- গছনি গছ গছনিৰ পৰা আমি এই যে যিটো নেক কি আমাৰতো আজি আজিকালি মানে যিটো নেকি আহ' গছ গছনি সেই গছ গছনিবিলাক কাটি কেনে বা পাহাৰ বিলাকৰ পৰা গছ গছনি কাটি কেনে ঘৰ বিলাক আহ' বনাই কেনে থকাৰ দেখা পাইছোঁ। সেইবিলাক মানে ডাঙৰ ডাঙৰ পাহাৰ বা ডাঙৰ ডাঙৰ যিটো নেকি আহ এই কয় এইটো যিটো নেকি বোনবাৰী বা যেনেহেন মানে ডাঙৰ ডাঙৰ আৰ আহ' যিটো নেকি যেনিবা পাহাৰ বিলাকতো আমাৰ জীৱ জন্তু থাক থাকা যায় আৰু ন, সেইবিলাকৰ গছ কাটি হয় সেইবিলাকৰ গছ গছনি কাটি কেনে যিটো নেকি আহ পাহাৰ বিলাক ভাঙি কিনে আমাৰ জীৱ জন তু থাকাৰ জেগাবিলাক মানে নষ্ট কৰে ক কৰি দিছে আৰু মানুহ বিলাকে, আহ যিতিয়া নেকি আমি গছ গছনি কাটিম, গছ গছনি কাটাৰ পিছত যিটো নেকি আমি যিটো নেকি কাৰ্বন কাৰ্বন ডাই অক্সাইড গেছ আহ' যে আমি এৰাই দিওঁ সেই কাৰ্বন ডাই গহ গেছটো মানে ক' গছ-গছনিয়ে নিজে ঠানি লয় আৰু অক্সিজেন টো দিয়ে। আৰু ঠিক তেনেধৰণে যেতিয়া নেকি গছ-গছনিত কমি আহিব তেতিয়া মানে কাৰ্বন-ডাই-অক্সাইড গেছৰ যিটো নেকি আহ অ মানে বাঢ়ি যাব আৰু তেতিয়া মানে আমাৰ গৰমতটো বেছি হ'ব বৰষুণ নিদিয়ে গছ-গছনি কাটি টিলে মানে আৰু ন।
হয় হয়।
হয়। ঠিক তেনেদৰে আমাৰ অ যিটো নেকি প্ৰকৃতি সেই প্ৰ প্ৰকৃতিয়ে মানে আমাক বহু বস্তু দিয়াও আৰু আমাৰ পৰা যিটো নেকি প্ৰকৃতিৰ আহ যিটো নেকি মানে ভয়ানক দৃশ্যৰ বা প্ৰকৃতিয়ে আমাক বহুত আহ যেনিবা প্ৰকৃতিৰ যিটো নেকি কি, কোৱা যায় এইটো আহ সম আহ যিটো ক্ষতি মানে প্ৰকৃতিৰ পৰা আমি ক্ষতিও হয় যেনে হয়। যেনেহেন মানে আমাৰ ভূমিকম্প অহা সেইবিলাক মানে বহুত ক্ষতি কৰি যায় আৰু আমাৰ আহ ঘৰ বাং বা ঘৰ, বিল্ডিং সেইবিলাক মানে আহ ভাঙি যায় বা পাহৰ বিলাক নদী হৈ যায়, নদীবিলাক পাহাৰৰ ৰূপ লয় আৰু।
হয় হয়।
ঠিক তেনেদৰে আমাৰ আৰু এটা আৰু আছে প্ৰকৃতিৰ যিটো নেকি এ ভয়ানক দৃশ্যৰ বা ক্ষতি কৰা আহ বানপানী বানপানী আমাক বহুত ক্ষতি কৰে সেইবিলাক মানে প্ৰকৃতিৰ এটা এটা খেল বা এটা এটা দৃশ্য আৰু ন।
হয় হয়।
অহ যেনেহেন বানপানী গাঢ়িলে মানে আমাৰ ঘৰ-বাৰী গোটাই আহ' পানীৰ লগত বহাই লৈ যায়। বা আহ ভহাই লৈ যায় বা জীৱ-জন্তু আদি গছ-গছনি সেইবিলাক মানে ভাঙিনে ভাঙি চিঙি কেনে নিজৰ পানী লৈ পানীৰ লগত লৈ যাই কিনে নদীবিলাকত জমা কৰি থৈ দিয়ে আৰু।
উম হুম হুম।
হয় ঠিক তেনেদৰে আৰু যিটো নেকি বতাহ বৰষুণ আহিলে অহ আমাৰ ঘৰ বাৰী মানে আহ' ভাঙি কিনে উৰাই লৈ যোৱাতটো আমি আহ দেখা পাইছোঁ। সেইবিলাকে মানে বহুত বহুত অ' বেলেগ বেলেগ প্ৰকৃতিয় আমাক দেও আৰু আমাৰ পৰা লৈয়ও যায় কেতিয়াবা কেতিয়াবা। হয় সেনেহেন আমাৰ প্ৰকৃতিটো বহুত ধুনীয়া আমি প্ৰকৃতিটো ভালকে ৰাখিব লাগিব বা প্ৰকৃতিৰ পৰা আমি বহু মূল্যৰ বা আহ মূল্যবান বা অমূল্য বস্তু পোৱা যায় আৰু ন।
হয়।
হয় ঠিক তেনেদৰে অ এইখিনিয়ে মই ক অ কোৱা বা প্ৰকৃতিৰ বাবে কোৱাটো মোৰ এইখিনি। আপুনি দুই আশাৰ মান প্ৰকৃতিৰ বাবে কৈ দিব পাৰিব নেকি?
হয় অ প্ৰকৃতিত প্ৰকৃতিটো আমাৰ বহুত ধুনীয়া আমি প্ৰকৃতিৰ থাকিলেহে গা বা গছ-গছনি থাকিলেহে আমি জীৱ-জন্তু থাকিব আ জীৱ জন্তু থাকিলেহে এ গছ-গছনি থাকিব আৰু যে গছ-গছনিৰ পৰা আমি অক্সিজেন পাওঁ আৰু জী-জীৱ-জন্তুৰ পৰাই গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড এ অবজাৰ্ভ কৰি পেলাই গছ গছনিয়ে জীয়াই থাকে আৰু এই ধৰ হয় এই ধৰণেহে এটা থাকিলেহে এটা থাকিব, যদি আমি উম জীৱ টো বিলাকে গাছ-গছনী বিলাক আহ ৰদৈ খিনি নষ্ট কৰি দিয় তেতিয়াাহ'লে আহ গছ গছনিও আহ খতম হৈ যাব বা গছ গছনিও নাইকিয়া হৈ যাব আৰু মানুহৰ জীৱ জন্তুও নাইকিয়া হৈ যাব আৰু যদি আহ জীৱ জন্তু নাইকিয়া হৈ যায় তেতিয়া আহ গছ গছীয় নাথাকিব আহ যদি চে জোনন্তু পৰাই কাৰ্বন ডাই অক্সাইড নাপায় তেতিয়া গছ গছনি নাথাকিব ইয়াৰ কাৰণে আমি চবকে লাগিব বা আমি এই বা আমাৰ এই পৃথিৱীতটোম বাচাই ৰাখিবৰ কাৰণে আমি জীৱ জন্তু লাগিব আৰু আহ প্ৰকৃতি বা আমাক গছ গছনিও লাগিব আৰু সেই ধৰণে প্ৰকৃতিটো গ'লেই আমি নদী পাহাৰ এ জীৱ জন্তু বিভিন্ন ইত্যাদি ইত্যাদি আহ আমি দেখিবলৈ পায় এইিন এই খিনি লৈ পেলাইহে প্ৰকৃতিত টো অ হয় বা আমি হোৱাাতটো আমি দেখিবলৈ পাই প্ৰকৃতিতটো দেখাতে বহুত সুন্দৰ এই সুন্দৰ প্ৰজাতিটোও আমি লাভ থিবলৈ আমি গছ গছনিও ৰুব লাগিব ৰোপণ কৰিব লাগিব আৰু যিমান আমি পাৰে গছ গছনি এ ৰুব লাগিব গছ গছনি ৰুলহে বাৰিষা বা টাইমত বা বৰষুণ দিব বা এনে আমাক গৰম দিনত ভালকে বেছিকৈ গৰম বা বেছিকৈ টেম্পৰেচাৰটোৰ ওপৰত না নাযাবিব নাযাব আৰু হয় এ নৰ্মেলতে থাকো তেতিয়া নৰ্মেলত থাকিব তেতিয়া সকলোৰ কাৰণে ভাল হৈ যাব এইটো আমি আহ আমি গছ গছনি ৰুব লাগিব তেতিয়াহে আমি ভাল প্ৰকৃতিত আমি জীৱ জন্তু লাগিব জীৱ জন্তু ধ লক আমি এৰ আচাৰ ৰাখিবলৈ আমি গছ গছনি বা এনেদৰ খাৱা যি ফল মূল এইটো আমি পণ কৰিব লাগিব আৰু নহ'লে আহ আমি দেখা পাওঁ যে মানুহবিলাকে বা জীৱ জন্তু থকা জাগাত অ মানে এই ধৰ আহ কি কতো পাহাৰ বা বা বিভিন্ন গছ গছনি কাটি পেলাই ঘৰ বনাই আছে আৰু ইয়াৰ কাৰণে আহ এ জীৱ জন্তুৰ আহ থকা জোগাতো অভাৱ কৰিখিনি নাই আমাৰ যি মানুহ থকা জেগা এইখিনিত মানে উৎপাত কৰি আছে আৰু। বা, হাতীয়ে হওক বা বিভিন্ন জীৱ জন্ত আমাৰ মানুহ থকা জোগাতটো আ ভাদৰে যি মানে ইপিনে আহি পেলাই বহুত মানুহৰ খেতিও এ, উৎপাত কৰিছে বা ঘৰ, বাৰী বি, বিভিন্ন ভাঙি, চিঙি এ, ধ্বংস কৰি দিছে আৰু ইয়াৰ কাৰণে আমি উম, ইন্ধক বাচাই বাচাবৰ কাৰণে আমি, এ, ধৰক আহ, গছ-গছনি ৰোপন কৰিব লাগিব এনে ধৰ জোগাত আমি আহ, ঘৰ, ন, বনাব নালাগিব। নেধৰ জেগাত থকা জেগাতো যদি আমি ঘৰ বনাই পেলাই বা বিভিন্ন কিবা কিবি এ কৰিলি বা বিভিন্ন ক, ফেক্টৰী বনালি আমাৰ কাৰণে বহুত বিপদ পৰিব আৰু এনেতে মানে আমাক ঘৰ লক আহে, প্ৰায় উ। উৎপাত কৰিব, ইয়াৰ কাৰণে আমি উ, চবকে চাব লাগিব মানে আমি চবকে জীয়াৰ যি ক্ষমতা ৰাইট এইটো হয়, এইটো আমি চাব লাগিব আৰু।
হয়, আমিও জীয়াই থাকিব লাগিব আৰু চবকো জীয়াই থাকিব লাগে, দিব লাগিব।
হয়, হয়, হয়, অ', বহুত, বহুত ধন্যবাদ। আপুনি মোক প্ৰকৃতিৰ বিষয় বহুত অধিক মানে বহুত কথা কলে, নিশ্চয় মই আপোনাক বা এতিয়া আকৌ অ', ক'ব পাৰিছে।
হয় ধন্যবাদ থাকিলে আপোনালৈ, অ'। যিটো নেকি আপুনি বহু কথা কৈ দিলে বা আপুনি মোক ফ্ৰীতে ক'ল কৰি কিনে প্ৰকৃতিৰ বাবে ভালদ বুজ, বুজাই দিলে ধন্যবাদ থাক
হয়, হয়, ধন্যবাদ, ধন্যবাদ।